হয়।
কি কৰিছা?
এয়া এনেই বহি আছো তুমি
মই এনেই বহি আছো চাদা খালা
না খোৱাই নাই মই
অহ
তুমি খাল আছা
অ খালো দিয়া
অ মই আমাৰ বনোৱাৰি ন আমাৰ দেৰি আছে চাহো দেৰিকেইখন আমি
তাকেও গৰমত একো খাবলৈ মন নাযায় নহয় তোমাৰ
সেই কিযে খাবানো মানে গৰম দালত খাবলৈ মনেই নাযায় দুপৰীয়া ভাতটো কমকে খালো
মই যে গৰমত ঠাণ্ডা হলেও একো মতলব নাই আকৌ মোৰ গাখীৰ চাহটো পালে মই খাই দিওঁ
আহ গাখীৰ চা খোৱা তুমি
ত
গাখীৰ চা গাখীৰ চাহ খোৱাতটো বেয়া মই গাখীৰ হওঁ কিন্তু গাখীৰ হি চাাপটো বেয়া
বেছি এ খাল গ আছ হয় বুলি কয় আৰু
সেইটোৱে বেছিকে খালে গেছ হয় পেট চট পুলি যায় গেছ হোৱাৰ পিছৰ মানে গাখীৰ চাহটো খাই দিয়াৰ লগতে ন বেলেগ বোৰ খাবলেমন নোযোৱা হৈ যায়
অ সেইটোয়ে আৰু আভোক নিচিনা হৈ যায়
উম আবু আভু হৈ যায় খাবলৈ মন নাযায় আৰু এনেকাই হয়
মাহঁত কি কৰিছে
চাৰল কি খালা
চাহৰ লগত পকৰী আছিলে চিঙৰাছ ছিলে আৰু বিস্কিট
বা পটোখালা যে
ক'তনতে বস্তু খাইছো আৰু অলপ কেতিয়াবা কেতিয়াবা খোৱা হয়
আহ তাকে মই খোৱাই নাই আমাৰ কি আছে বা খাবলৈ
থাকি তুমিতো ইমান খোৱা বুলি তোমাৰ ৰাপ আছেনেে নাই বাৰু নাই আগতে লাগে
হেই ক্ষিন হব পাৰো কিন্তু মই খোৱাটো ভাল কৰো খোৱা মানে আৰু কি এই এইবোৰ বাহিৰা বস্তু বোৰে খাওঁ ভাল বস্তু বোৰ ন
ফাষ্টফুড কি খোৱা
মই চবেই সম ক বলে তমাৰ ধৰা এয়া পিজ্জা বাৰ্গাৰ ম'ম' ফুচকা এইবোৰ চবেই খাওঁ তুমি
ময়ো একে ম'ম' ফুচকা পানী পু়ৰি একেটাই আৰু পানী পুট পিচা তাৰপিছত চাহ তাত চবেই খাওঁ আৰু
এই ঘৰৰ বস্তুতকে মানে বাহিৰা বস্তু বোৰে খাই ভাল লাগে জানা।
টেষ্ট লাগে আকৌ ঘৰৰকেইটা আৰু ঘৰত বনালেও মানে তোমাৰ বাহৰা টেষ্টটো নাপায় ন।
এইটো ঘৰৰ বস্তু খাবলৈয় মন নযায় ঘৰৰ বস্তু কিয়ে খাবা নো একেখিনিকে মানে খাই খাই আমনি লাগি যায়।
সেইটোৱেটো আৰু ঘৰত বনাম বুলি ক'লেও ইমান তোমাৰ ঝঞ্জাল বহুত কষ্ট তাতকে কিনি খোৱাই ভাল।
অ তাতছে ভাল তাই এশ টকা এটা লৈ যোৱা টাউনত, টাউনত গৈ কিনে ধুনীয়াকে বাহিৰত খাই আহা।
সেইটোৱে কিন্তু বেছিকে খালে বাবু হেল্থ ইছু হৈ যায় নহয়। সেইকাৰণে কম খাব লাগে আৰু।
সেইটোয়ে কালি টাউন গৈছিলো কালি টাউনত খাই আহিলো।
হয় নিকি।
উম কালি লগৰ লগত টাউন গৈছিলো।
আহ।
তোমাৰ, খালো কিবা কিবি প্ৰথমে ম'ম' ভালো
অ।
তাৰিছত ম'ম' খাই কিনে নাখাওঁ ভাবিছিলো তাৰপা আকৌ ভোক লাগিলে।
হহ
আকৌ ভোক লগা পিছত চাওমিন খালো, চাওমিনৰ পিছত এ ৰোল এটা খালোঁ।